হেল্ল'
কি হ'ল?
ত' নেট নাছিলে হ'বলা। মাৰ আহিছে নাই, তোৰ আকৌ নেট নাছিলে আকৌ।
মোৰ ন তোৰ নাই?
মোৰতো আছে তো ইয়াতো পুৰা ফুল খাল আছে।
মোৰ ইয়াত নেটৱৰ্কত দেখাই আছে আৰু।
জানো কি হলতিয়া মা চানোুনা হল নিজে ক খাই গচি গ'ল।
মই পিছৰ মানে মাত নশুনা হলি?
অ'।
উম।
নিজে কথাাই গ'ল মানে।
অ'।
তেজপুৰত তই থাকি ল'বি নেকি?
থাকিলোঁ' মই।
আচিং গল ন কোনবা যাব লগত?
আমাৰ ডিপাৰ্টমেণ্টত গোটেইখিনি যাব।
অ' সেইটো মানে, কি কিহৰ ওপৰত?
সেইটো মানে আমি কৰা ক'ৰ্চটোৰ ওপৰত সেইটো ডিটেইলত গৈ গ'লে তোৰ মানে কাম তাৰ কাম শিকায়।
অ'।
সেই কামটোৱে মানে তহঁতেও পঢ়া হ'লে মানে ছিক্স ছেম তহঁতৰ পেপাৰ এখন থাকিলহেঁতেন, ফিফথ ছেমত থাকিলেহেঁতেন।
অ', অ'।
তই দুবছৰেে কৰিলি, আৰু এবছৰ পঢ়া হ'লে পালিহেঁতেন মানে। তহঁতো কৰিব লগা হ'লহেঁতেন। তহঁতৰ ক'ৰবাত হোটেল বা কিবা তেনেকুৱা দোকানত কিবা হেৰি পইচা চোৱা বা তোৰ
বস্তুখিনি মেনেজ কৰা নহ'লে এডভাৰটাইজিং কিবা কিবি সেইখিনি কেনেকৈ প্ৰম'ট কৰিব লাগে কিবা কিবি তহঁতো পালিহে তাৰমানে।
উম, উম।
সটো থাকেই মানে পেপাৰতো চবৰে থাকে।
অ', অ'।
তাৰপৰা তোৰ হেৰি এখন থাকে তোৰ আকৌ প্ৰজেক্টে-প্ৰজেক্ট থাকে তহঁতৰ সেইটো হেৰি দিয়ে কি কয় এইটো, ডিজাৰ্টেশ্যন বুলি দিয়ে।
অ', অ'। মানে শুনিছো এইটো কথাটো মানে, বহুতে বোলে কি আছে আজি হেৰি আছে। এই শুনো মানে।
অ'। এইটো কৰে বহুতে কৰে চবকে লাগে যে, যিখিনিয়ে মানে পঢ়ি থাকে সেইখিনিয়ে গম পায় আৰু।
উম, উম।
তই এবছৰটো কমপ্লিট কৰি ল এতিয়া থাকোঁতে।
উম।
এই ধান্দাই নাইকিয়া হ'ল বে হে-হেইটোত।
যা গৈ পেলাই চা কি হয় দেখা যাব।
উম, উম।
এনেই বহি থকাতকে ডিগ্ৰীটোকে কমপ্লিত কৰি চাৰ্টফিকেটখন গোটাই ল, এনেও আজিকালি ক'ৰবাত কিবা কৰিব গ'লে ডিগ্ৰী চাৰ্টিফিকেটখন বিচাৰে মানে।
উম, চালিও এখন বিচাৰে বাৰু।
তেতিয়া তোৰ নিজৰ কাৰণে ভাল হ'ব ন'।
উম।
কাৰণ ডিগ্ৰী চাৰ্টিফিকেট পালে তই এতিয়া হায় ছেকেণ্ডেৰি ৰ্টিফিকেখনতকে দৰমহাটো তই পাঁচ হাজাৰ হলেও বেছি পাবি।
উম, সেইটো হয়। মানে মই কৰা হ'লে ভাল আছিলে, এতিয়া মোৰ লগত যি কেইটা আছে চবে এৰি দিলে ন', ইয়াৰ পৰা যাবলৈ দিগ্ দাৰ হয়, সেইকাৰণে মই এৰি দিছিলোঁ মানে।
তোৰ বেলেগৰতো তোৰ দৰকাৰ নাই, তই তোৰ নিজৰ তো চা।
উম। মই তেতিয়াই কৈ দিয়া হ'লে মই বিন্দাছ এতিয়ালে, পুৰা চিন্তাই নাছিলে।
এতিয়াও সময় বহুত আছে, বিহপুৰিয়ালে যোৱাও এতিয়া বহুত লগ পাবি।
উম। আছে বাৰু এটা দুৰবাংৰ এটা আছে, সি কৈছিলে যোৱা যদি মোৰ লগত যাবা পাৰিবা, লৈ দিয়া।
এতিয়া-এতিয়াও তই সেইটো পাতি ছা, তাৰ লগত যদি সি কৰি আছে তই তা লগত গৈ ছা।
উম।
কাৰণ চাৰ্টিফিকেটখন পালে তোৰ নিজৰে কামত আহিব পিছত।
অ', মানে তোৰ এতিয়া মানে ফৰ্থ চেম পা ল'ব পা-পাৰিম নহয়, হয় নাই বাৰু।
পাৰিবি-পাৰিবি, আগৰ বেক আছিলে জানো নাই নহয়।
বেক দুটাত আছিলে।
একো নহয় সেইকেইটা, তই পাতি লবি মাষ্টৰ লগত, মাষ্টৰ কেইটাটো চিনাকি ভালেই।
চিনাকি, এতিয়া পাহৰিলে চাগে সিহঁত কেইটাই।
একো নহয় তই পাতি লবি গৈ পেলাই, তথাপিও এনে চিনাকিটো ওলাব ন', কিবা এটা কলেটো চিনিটো পাব।
উম।
তই সেইটো পাতি লবি ভালকে, পইচা দুটকামান এতিয়া খৰছ হব গেপ পৰি গল যে।
অ'।
উম। কিন্তু সেইখন উলিয়াই থৈয়ো পিছত তোৰ নিজৰ কাৰণেও ভাল হ'ব, কিবা এটা কৰিবলৈও সুবিধা পাবি। আৰু চাৰ্টিফিকে-চাৰ্টিফিকেটখন থাকিলে কবাত চাকৰি এটা পোৱাটো তোৰ কাৰণে নিজও ভাল হ'ব।
উম।
কাৰণ তই কিবা এটা পঢ়িবলে এপ্লাই কৰিবলৈ হলেও বা কিবা এটা কাৰণে এপ্লাই কৰিবলৈ হলেও ডিগ্ৰী চাৰটিফিকেট থাকিলে তোৰ অকমান হেৰিটো তাত বেছিকৈ দিয়ে গুৰুত্বটো।
উম।
কাৰণ কোৱালিফিকেশ্যনতো তোৰ এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ মেটিক পাছ কৰাটকে তোৰ কোৱালিফিকেশ্যনতো বেছি আছে। কিবা এটা ধৰ বেছিকে জান।
উম।
আৰু তই সিফালে সেইটো তই স্কিল কৰ্চত গৈছ এই হেৰিয়ত ক আ মই কমাৰ্চত দ আৰ্টছৰ বা বলেগ কিবা নাই না। আৰু এইবোৰ ফোনো অফ কৰা কিবা কৰা কৰি নাথাকিব অথনি তাই যেনেকে গৈছে মইোটো টোক পোৱা হ'লে তাতে মাৰিলোঁহেতে।
এতিয়া মানে কি হ'ল মানে মই ফিল্ডলৈ ওলাই গুচি গলো মই বোলো মই ফোনটো চাৰ্জ লগাই থৈ যাম বুলি'লো অ', তাৰপা এই বাবুে কলে ব দ চাওঁ কে ৰ মই ফোনটো আনিলাও এই বোলে নাওঁ অকমান চাম বুলি গৈ পেলাই লৈ গুচি গ'ল চালোঁগে। এই ইমান টাইম যে হৈ গ'ল মই মানে ভবাই নাই।
উম।
মই এনেকে মানে চাগে চাৰে আঠটা মান বাজিছে যম বুলি ভাবি আছো মই চাৰে আঠটা মান হল চাগে। চাইচুহি নটা বাজি পৰা হৈ গল।
কৈ থৈ যাবি মানে তাই মোক যেনেকৈ কৈছে মানে সি মোক ভাল নাপায় এতিয়া বেলেগহে ভাল পালে নেকি মোৰ নিচিনা ছোৱাল এজনী কৰ নো ভাল পাব। তই আৰু মানে কিবা কথা কৈ যি টি গালি দি দিয় না।
উম।
তইহে নাভাবোঁ এতিয়া আমিবিলাকেহে নাভাবোঁ সেইটোতো সাধাৰণ কথা আমাৰ কাৰণে।
উম।
এতিয়া ছোৱালী এজনীৰ কাৰণে সেই বহুডাঙৰ কথা।
উম, সেইটোয় হয়।
আৰু তাইক তইে বেয়া কৰিলি তাইতে বহুত ভাল আছিলে।
উম।
তইে নিজে যিটি কৈ দিয়।
সেইটোৱে।
এতিয়া আমাৰ তটা কলেজৰ এতিয়া মই তাত য'ত পঢ়ি আছোঁ তাত সেইকেইটা হিচাপতো মই নিজে যদি চাওঁ এতিয়া বহুত ভাল আছো মানে মই যেতিয়া কিবা কিবি ক'লেও সিহতে মানে তোৰ যিবোৰ শব্দ ক'ব আৰু য'ত তত মানে এতিয়া আমি ভোলাবুৰিত ৰৈ থাকিলেও বা গোবাত ৰৈ থাকিলেও মানে যেনেকৈ কথা পাতোঁ
উম।
সেইটো হিচাপতো সিহঁতবিলাক বহুত বেয়া কৰে সিহঁতি যিবোৰ কথা কৈ দিব তই মানে ভাবিলে তোৰ মাথা বেয়া হৈ যাব।
উম।
তই মানে তই সেইটো ভাবিবই নোৱাৰ সিহঁতি মানে ক'ত আছে কি কথা কৈ আছে। আৰু সিহঁতে মানে এনেকুৱা এক্সট্ৰিম লেভেল ধেমালি কৰে। সেইটো মানে আমাৰ ইয়াত যদি কোব ধমি কৰেৈ সেইটো কাজিয়া হৈ যাবগৈ মানে।
উম, তাত তেনেকুৱা বাৰু লখিমপুৰ আৰু।
এতিয়া আমি যিটো ৰুমত আছিলোঁ, তাত ল'ৰা দুটামান আছিলে।
অ'।
তই ভাবি ছা এতিয়া আমাৰ যিকেইটা এক্স আছে মানে। এক্স মানে ভালপোৱা কথাটো কৈছোঁ এক্সকেইটা এক্সকেইজনী আমি সিহঁতৰ লগত এতি কথাই নাপাতো মানে আমাৰ সিহঁতেও গুৰুত্ব নিদিয়ে আমিও গুৰুত্ব নিদিওঁ। সিহঁতে গুৰুত্ব নিদিয়ে কাৰণে আমি নিদিওঁ।
অ'।
এতিয়া আমাৰ তাত সেই ৰুমত যিকেইটা আছিলে।
উম।
সিহঁতৰ মানে এনেকুৱা, সিহঁতৰ ডিপাৰ্টমেণ্টৰ ছোৱালী সেইকেইজনী
আচ্ছা।
সিহঁতে সিহঁতৰ লগতে আহি একেটা ৰুমতে ভাত খাই একেলগে ঘূৰি সিহঁতৰ সিটো ঘৰলে গৈয়ে
অ'।
পঢ়া শুনা কৰি আজৰি হৈ গ'ল চিন্তা কৰিছা কেনেকুৱা লেভেলৰ মানুহ সিহঁতি।
হম।
আমাৰ যামানে গুৰুত্ব দিবনে, নিদিয়ে। মই এইজনীক লাষ্ট টাইম লগ পাইছিলোঁ, কলেজৰ পৰা আহোঁতে। মই বাছত। মই ভালনে বুলি সুধিলো, তই ভাবি ছা মই ভাল নে বুলিহে সুধিছো।
হুম।
মোৰ এষাৰে উত্তৰ দিলে কি জানোনে তোক কি লাগে বোলে তোক কি লাগে বোলে
তই ভাবিছা সেইষাৰ কথা কোৱাৰ পিছত তই আৰু তাক মানে তাইৰ পৰা তই কি এক্সপেক্ট কৰিবি।
অ' সেইটোৱে তোৰ সেইজনী এ কি কি হৈ আছে এতিয়া তোৰ এইজনী এতিয়া হেৰি হৈ আছে নাই
এইজনী আছে এতিয়া।
অ', অ'।
কিন্তু তই ভাবি ছা সিহঁতৰ মাজত মই যিটো দি দেখিছোঁ।
উম।
আৰু ইহঁত এতিয়া মানে আমাৰবোৰৰ লগত সিহঁত একো তুলনাই কৰিব নোৱাৰি মই মানে প্ৰথমে দেখি, মই আচৰিত হৈ গৈছো মানে।
উম।
যেনেকে মানে কৈছে মোক সেইজনী তাৰ গাৰ্ল ফ্ৰেণ্ড বুলি দুজনী তাৰ গাৰ্লফ্ৰেণ্ড সিহঁতে মান কথা পাতি থাকোঁতে কৰে ন।
অ'।
তাৰ মানে যেনেকুৱা কথা কৈ পেংলাই কৰি দিয়ে মানে তই ভাবিব লাগিব।
মানে এই মান হা হা
অ' ক' কি ক'ব লে আছে।
মানুহৰ মানে সেই মেণ্টেলিটিটো মেইন মানে কোনে কেনেকে ভাবে।
উম সেইটোৱে
আমাৰ বোৰ কোনো গুৰুত্বই নিদিয়ে মানে। জীৱনৰ অন্তিম বেলেগ আৰু উপণত হয়।
মোৰ কিন্তু দিন হ'ল আকৌ দেই।
উম। অকণমান মানে মুখখন কণ্ট্ৰল কৰিবি যিতি কোৱাটো।
সেইটোৱে মানে খং উঠিলে মানে আহি যায় যি তি
সেইবোৰ নকবি সেইবোৰ বাদ দিবি এতিয়াই তেনেকুৱা পিছত ঘৰত আহিলো কাজিয়া আহিল তো মাৰিবিনো।
এ হাত বাৰ নুঠাও বাৰু। মুখে ক'লেও হাত নুঠাও বাৰু।
এনেও উঠিয়ে যাব কোনোবাদিনা বেছি খং উঠিলে। কাৰণ যেতিয়া মুখে মুখে লাগি আহিব এনেও খংটো উঠিয়ে যাব। নুঠিব নেকি?
খংটো উঠেই বাৰু, মই পিছত কম আৰু
সেইটোয়ে মানে অকণমান চাই ল'বি কথাবিলাক পাতোঁতে কিবা কৰোঁতে।
তাই আজি মানে বহুত হেৰি হৈ গল মানে, ত' মানে বহুত ভয় খাই গল কাৰণ মানে হেৰি হল মোৰ যে মাজতে কেছটো হৈছিলে যে
উম,
তেতিয়া মই মানে তেতিয়া ফোনচোন চুইচদ অফ হৈ আছিলে ন'। উম, তাইতো তিনি ঘণ্টা মান পিছতহে গম পায়।
উম,
সেইটো কেছে মানে ভয় কৰি থাকে মানে
এনে ভয় খাবলগীয়া, তই এনেও য'ত য'ত যিতি কৰিয়ে থাক, তই য'লে যাত ক'ত তাত কিবা এটা হয়ে তোৰ।
উম,
তই এতিয়া কচোন তো নহয় বুলি, তই য'লৈকে ওলাই যাও তোৰ তাত হয় পৰগে আৰু পৰি পেলাই ত' তো কিবা এটা হয়ে মানে।
অ', সেইটো মানে মোৰ হেৰি অতে লিখা আছে।
এতিয়া সেই তাত গ'লি আমলখি খাবলৈ দলং ওপৰ পৰা পৰিলি, এইফালে কাম মাহী একে নে, পেহী একৰ ঘৰলৈ গৈছিলি তা মাথাউৰী ওপৰ পৰা পৰিলি।
উম,
ইফালে ক'ৰবাত গ'লি পৰিলিয়ে, সিফালে গ'লি পৰিলিয়ে নোহোৱাকে কোন জেগাত কি আছে?
সেইটোৱে
সেইকাৰণে যাতাৰ লগত ঘূৰা ঘূৰি লাগিবি আৰু তোৰ সেই পোৱালি কেইটাৰ লগততো যাব দৰকাৰ নাই য'ত তত।
উম, আজিকালিটো বাদেই দিলোঁ বাৰু, মই হেৰিৱৰ পৰা বাদেই নুঘূৰোৱে ইমান।
তো সেই তেতিয়া তই ৰানিঙত যাব লাগে কিবা কৰিব লাগে তই নিজে সেইটো চাব লাগে।
উম,
এইবিলাক অকণমান নিজে চাই মেলি থাকিবি।
সেইৰিটো হোৱা বাৰৰ পৰা ইমান এ ঘূৰি ফুৰা বাদ দি দিলো, সেই ত্ৰিদিবৰ লগতে মাজতে ঘূৰিলো খুব ঘূৰিলো।
আৰু তাৰ লগতো সোনকালে এৰি নিদিবি, সোনকালে এৰি দিলে সি মানুহটো জানয়ে এইবোৰ মানুহ কেনেকুৱা।
উম,
ধপকৈ যদি এৰি দিয়, ডাইৰেক্ট ফচি যোৱাৰ চাঞ্চটো বেছি থাকে লাহে লাহে এৰিবি। তাই লগত নাথাকিবলৈ কোৱা নাই থাকিবলৈ কোৱা নাই লগৰ হিচাপে থাকিবি।
লগৰ হিচাপে আছোঁ, সেই সি মোক বেয়া পালে মানে সেই ফিল্ডৰ কেচটো পৰা বেয়া পালে আৰু।
এ তেতিয়া সেইটো কেছতো গম পাওঁৱেই মই।
উম, তেতিয়া পা মানে, তেতিয়া পা ইমান হেৰি নাই এনেই চেণ্টাৰ চেণ্টাৰ দেখিলে মাতে। লাইক চাইক কৰে ফেচবুকে, চেচবুকে, ইনষ্টা, চিনষ্টা
উম,
কিন্তু মানে ইমান এটা ঘূৰা ফূকা নাই, তাওঁ এতিয়া ঘূৰিলৈ একোৱে নাই যে বাইক চাইক।
বাইকখন কি লৈ গ'ল নেকি?
উ, বাইক খন কেং অতাত পৰি আছে সেইখন হেৰি ব্লক গল।
উম,
সেইখন দুবাৰ বনালে আৰু এতিয়া নোৱাৰে আৰু বনাবলে সেইখন।
উম,